হেল্ল'
কি কৰিম এইটো?
এই কিনো কৰিবা এনেই আছো আৰু। তাৰপিছতে তুমি কি কৰি আছা।
মই অফিচৰ পৰা আহিলো আহি কেনে অলপ ফ্ৰেছ হৈ কেনে এতিয়া কলো চাও বাইদেউত আজি অফিচত অহা নাই কি কৰি আছে।
অ আজি বহুত ঘৰৰ কাম কৰিলো মই।
হয় নেকি?
উম গোটেই এইটো কিচেনত এইটো সদায় এইকেইদিনতো নকৰো ন এনেই গুচি যাওঁ গেছ চেছ ত ওপৰত তাইলছতো পুৰা হেৰি হৈ গৈছিলে চব চাৰ্ভ দি ধুইছো এইবোৰ
অ আচ্ছা ভালেই
চফা কৰি কাপো কেইটা সে ধুই দি গোটেই ঘৰ চ মুচি বাথৰুম চাথৰুম চফা কৰিলো। উম
আৰু আপোনাৰ কি কয় অ কালি অফিচ আছে ন আপোনাৰ?
আছে আছে।
আত্চ্ছা।
কিমাননো যাবা।
উম মোৰো এতিয়া আৰু ভাল লগা নাই মানে মই এনেকাে ভাবিছো যে কি কয় উ মোৰ ক্লাছটো আৰম্ভ হলে আৰু বাছি যাওঁ মই ইমান তি তিনিমাহলৈকে লৈছো ন তিনিটা কিস্তি মোৰ গ'লেই ক্লাছত। এতিয়ালৈকে এটা ভালকে ক্লাছ কৰিব পৰা নাই মোৰ মানে আৰু অসতি হৈ গৈছে। মানে কামত ধ্যান দিম পঢ়াত ধ্যান দিম আৰু যদি আপোনালোকৰ কিবা বিজনেচ চিজনেচ আৰম্ভ কৰো সেইটোৱে তাৰ বাহিৰে আৰু একো নকৰো মই।
লাইফটো এতিয়া মানে এতিয়া মানে তোমালোকৰ বহুত বয়স আছে মানে বয়সতটো আছে বুলিও মানে এইটোও চিন্তা কৰো ন মই মোৰ ল'ৰা ছোৱালী কেইটাকে কওঁ। ইমান স্পীড টাইমটো গৈছে ন।
টাইম গৈছে আমি এতিয়াই টুৱেণ্টি টু হৈ গৈছে আৰু কিমান টাইম আছে আমাৰ ওচৰত আমি যদি আগতে কে কিবা নক কৰিব নোৱাৰো।
উ সেইটোতো সেইটোৱে তুমি নিজে চিন্তা কৰা সেইদিনাৰ লগতে তুমি চালিও পাইছ- ৰোৱে
আহ অ একটো জোন কিন্ত ব- বহুত বেছি স্পীডত গৈছে মানে সেইদিনা যে চালি পালো আজি মানে। কিমানা টুৱেট থ্ৰী হৈ গৈছ-
মই মানে পাগলা হৈ গলোঁ জানিছা নাই এইবাৰ।
অ' অপাৰ বেছি স্পীড গৈ আছে নহ?
কালি কৈছে মোক বোলে বা বোলে মই হেৰিখন বনাওঁ বুলি কৈছ এটেন্দেন্স। মই বুলো হা আপুনি কওক। চোন বুলি কৈছে চেলি পাবলৈ হ'ল নে নাই মোৰ অ হল থ আক বাইচ তাৰিখ।
অ সঁচাক এ সোনকালে গৈ আছে বহুত। বেছি।
বহুত মানে স্পীড খুলিছে নেকি ন?
টাইম টো একচেলি টো মানে বেছি স্পীড গৈ আছে।
টাইমটো স্পিড, টাইমটো স্পিড নে আমি বেছি ছি বিজি হৈছো বাৰু।
নাজানো সচা কথা কাৰণ আমাৰো ডেইলি লাইফ এটা কামে ৰিপিট হৈ আছে ন', ডেইলি মৰ্ণিঙত উঠা, ‌কামত যোৱা, কাম চাম কৰি আহা। মানে ডেইলি এটা‌ থিংএ‌ ৰিপিট হৈ আছে সেইকাৰণে ছাগে এনকা লাগিছে আমাৰ।
আমাৰ মানে কি হ'ল কোৱাচোন মোৰ একদম চাৰিটাত উঠিবই লাগিব, চাৰিটাৰ পৰা যদি তোমাৰ পাঁচ মিনিটো দেৰি হয় ন
লেট হৈ যাই আমাৰ ইফালে।
ডি বিষ হৈ গৈছে আৰু মোৰ তাৰপিছতে এতিয়া দাদা ইমান দেৰিলৈকে যায় হয়যে, এতিয়া মই যি‌ দি নপঠিয়াও। কথাটো, কেতিয়াবা কেতিয়াবাতো নিদোৱে আজি কি দি পঠিয়াইছো আছো বুলি ঘৰত।
আচ্ছা।
কিন্তু বেয়াও লাগে নিদিলে আৰু গাতো নেতানে মানে এনেই কথাটো লাগে।
উম, ভাগৰো লাগে এনি টাইম কাম কৰব মন নাযা
আহিও কাম থাকি যায়।
অহ। যোৱাৰ আগতো কাম। আৰু আপোনাৰ কি ভাবি আছিলো মই। আহ। টি পি ইউ টো মানে এইবাৰ লৈয়ে লম আৰু কৈছোঁ‌ আ হেৰি আ চেলাৰীটো আহাৰ আগতে মই অৰ্ডাৰ দি দিম, আহোতে কেইদিনমান টাইম লাগে ন।
উম, এই অৰ্ডাৰ দি দিয়া একোটো হোৱা নাই ইমান চিন্তা কৰি থাকি লাভ ব।
মান অৰ্ডাৰ মানে এবাৰৰ চেলাৰী মানে যাক মোৰ তিনচু কম চে কম মই ভালকে লিখা পঢ়া কৰোঁ। সঁচাকে মানে মোৰ এক বছৰ ড্ৰপ কৰি গৈছে। মোৰ ইমান বেয়া লাগিছে, যেতিনা মই ভাবিছো যিটো কথাটো মই লাইফত মানে অ, সৰু থাকোতে মোৰ এক ক্লাছ পিছুৱাই দিছে মই সৰু কাৰণে হা। মই মান, আমাৰ মোৰ লগত যে, কেইটা ডিগ্ৰী আছিল ন, ডিগ্ৰীৰ ছোৱালী গোটেই কেইটাই মানে টুৱেণ্টি থ্ৰী, টুৱেণ্টি ফ'ৰ বয়সত পাছ কৰিছে ডিগ্ৰী। আৰু মই অকলে টুৱেটি ৱানত পাছ কৰিছো। ইমান সোনকালে পাছ কৰিছো মই ডিগ্ৰী টুৱেটি ওৱান বেছিভাগ পাছ ন, কৰে। মই ইমান সুনকা, কালে ডিগ্ৰী পাছ কৰিছো তাৰ পিছত ইয়াত আহি কেনে উলটাকে মোৰ এক বছৰত ড্ৰপ পৰি গ'ল।
অহ।
বেয়া লাগিছে আৰু মই সেইকাৰণে ভাবিছো এই বাদ দিয়া আৰু মই আগত প ফকাচ কৰো। তাৰ পিছত দেখা যাব। কি হ'ব আৰু। ভাল চাকৰি যদি পাব যাওঁ। এইটো কৰিবাই লাগিব মই।
অ সেইটোৱেটো।
উম আৰু এইটো কামটো অসহ্য লগা হৈছে। মানে ইমান কিমান আৰু বেকাৰৰ কাম কৰিম ন।
সেইটোৱেটো।
ইমান গৰম গৰম, সেইটো গৰমত দৌৰাতো বহুত প্ৰব্লেম হয়।
উম, কষ্ট হৈ যায় ন?
বহুত কষ্ট হয়।
উম। সেইটোৱে দিগদাৰ আৰু এইবোৰ।
উম।
কি কবা আৰু সেইবোৰ মানে হেৰি কৰি ন টাইম, টো মানে মানুহৰ, বহুত হেৰি হৈ গৈছে স্পীড।
স্পীড হৈ গৈছে, সঁচাকে টাইমটো বহুত স্পীড গৈ আছে। টু থাউজেন্ড টুৱেণ্টি ছিক্স মানে, ফাইতটো ক'দি কেনেকে গ'ল মই গমেই নাপাওঁ
সঁচাকে দেই মই মানে পাগল হৈ গলো
টোৱেণ্টি ছিক্স আহি টুৱেণ্টি চেভেন আহিব আৰু
অ সেইদিনা অলপতে অ হেৰি আহিছিলে হে পানী
চোন
থাৰ্টি ফাৰ্ষ্ট হৈছিলেহে তেতিয়া
অ নাজানো ইমান সোন কাল টাইম কেনেক গৈ আছে কে
আমি যদি এইটো এইটো এইটো কি টুৱেণ্টি ছিক্স যদি পি জি চি জি এটা ষ্টাৰ্ট কৰিব আৰু নিজৰ বহুত ভাল লাগিব ন
বহু যাই বহুত লাভো হ'ব আমাৰ ভৰা মানে এতিয়া য পিজিত ডিামান ইমান বেছি বাঢ়ি আছে ন কেইদিনমান পিছত এক দুই বছৰমান পিছত আৰু বেছি যি হেৰি হ'ব ডিমান থাকিব
আৰু এটা কথা শুনা এই চবৰ লগত চবতটো মিল নিমিলে কথাটো আমাৰ বেলেগো নাই অকল তুমি মই এনেকে কৰিম ত মাক এনেকে লম এনেকে যদি আমি মাইকী মাইকী এনেকে কৰো ন কামটো কৰিলেও ভাল হ'ব জানিচ নাই
ভাল হ'ব অ এইটো গম পাওঁ মই কাৰণ আমি আমি যদি কৰো ভাল হ'ব বেলেগ কাৰো ক ইনক্লুড কৰি ইয়াত লাভ নাই
একো ইনক্লুড কৰি লাভ নাই ল'ৰা মানুহতো নলয়ে কে তেওঁ যিমান যি কওক সিঁহতৰ বুদ্ধি দহ টকাৰ বুদ্ধি সি বিশ টকাৰ কথা কথা এত কথাটো কৈছো হয় নাই কোৱা হা অ সঁচা হৈছো আৰু আমাৰ লগত থাকিলে চছেফটি থাকিব চাই মতটো খাই নাই নহলে মেডিকেলৰ ওচৰত পালো ডাইৰেক্ট হেৰিয়ে বনাই দিলো হেঁতেন ন এনেকুৱা গেষ্ট হাউছ নিচিনা
গেষ্ট হাউচ বনাব পাৰেম মেডিকেল ওচৰ মানুহে লয় আহি কেনে থাকে উ মৃত্যু ভাল আছে কিন্তু এইটো আইডিয়া কিন্তু ভাল আছে
হা
সঁচাকে মানে তাত গেষ্ট হাউচ গেষ্ট হাউচ বনতে লাইচেন্স লাইচেন্স লাগে জানো লাগে
তুমি কৈছা আকৌ লাইচেন্সৰ লাগে বুলি
কাৰণে লাগে লাইচেন্সৰ পাৰ্মিচন লাগে এইটো আৰু সেইবিলাক ওলাতে বহুত টকা যায় উম
চবক ল'ব নোৱাৰি ন
উম
উম
সেইটোৱে টো
আৰু আমাৰ বিজনেচৰ হেৰি আহি গ'ল আমাৰ বিজনেছ যিটো ট্ৰেভেলছ এজেঞ্চি দেউতাৰ আছে ন
অ
মানে উম বছৰ এইটো হেৰি মাহত দিবা লাগে টেক্স দিবা লাগে চব বছৰৰ মাজত। এইটো টেক্স এতিয়া ফিফটিথাউজেণ্ড তাত দিবা লাগিব আকৌ কালি ছাগে সিহঁতে চব চবকেইটা শ্বেয়ৰ হল্ডাৰ মিলি কেনে আহিব গুৱাহাটীত। মায়ে যাব ইয়াৰ পৰা। অ এইয়াত অফিচতো ইয়াতে ন ইয়াতে দিব লাগে টে
সেইটো কোনে দি দিব?
টো বিজনেচত হৈছে সেইবিলাক দিব, চব মানে অ বস্তু গোটেই বছৰটো হেৰি কৰে টকা যিমান উঠে সেইবিলাকৰ পৰা আগত টেক্স বিলাক ৰাখি থোৱা হয়।
অ অ অ এতিয়া নিজৰ পৰা উলিয়াই দিব নালাগে ৰাখি ৰাখি যায় ন?
নাই নাই আমি কিয় দিম শ্বেয়াৰ হল্ডাৰ আছে আমি আছো চব মিলি কেনেহে দিব, অ সেইটো মানে সেইটো বেলেগ যিয়ে কৰ যি যিমান ঝগৰা হওক সেইটো বেলেগকে থৈ দিয়া হয় কাৰণ সেইটো নহ'লে মানে অ বন্ধ হৈ যাব ন লাইচেঞ্চটো।
অহ অহ অহ সেইটো বছৰত দিয়ে আৰু ন?
উম
উম মায়ে চিনি পাব ৰেপিড কৰি দিবা।
মায়ে ইয়াতে আহি লৈ যাব পাৰিলে
অ অ উম হুম
হোম ৰবা ঐ আমি পি জিটো কৰি লব পাৰিলে বহুত লাভ আছে কিন্তু
সঁচাকে মই পিজিটো এটা ভাবি আছো মই সেইদিনাও ভাবিলৈছোঁ পিজিটো যদি একচুৱেলি কৰো ন মানে এতিয়া সৰুৰ পৰা বহুত ৰুম বনাইআছে তিনিটা চাৰিটা ৰুম দি কিন্তু পিছত যদি অলপ লাভ চব হয় তেতিয়া ভাল কে বৰাবও পাৰিম বস্তুটো বৰাই কেনে তাৰপিছত আৰু মে ছোৱালী ৰাখিব পাৰিম।
উম।
এটা আমি যেতিয়া থাকিছো ন। পিজিত এটা সৰু ৰুমত তিনটা বিচনা পাতা আছে সেই তিনটা বিচনা তিনটা টেবুল তাত আমাৰ এজনৰ। ছয় হজাৰকে লৈছে।
উম।
কিমান লাভ ইহঁতক। এজনৰ ছয় হাজাৰক লৈ স্বাভাৱিক কথা নেকি বাপেই খোৱাত আৰু কিমানে যায়।
এতিয়া যদি আমি যদি। খানা নিদো তেতিয়া কিমান হে। কব দিব কোৱাচোন।
খানা নিদিলে আপুনি যদি চেল্ফ কুকিঙত দিয়ে ন। চেল্ফ কুকিঙত ইমান লাভ। নহ'ব মই সঁচা কথা কওঁ কাৰণ চল্ফ কুকিং আপুনি চাৰি হাজাৰ চাৰি চাৰি হাজাৰ কে লয়। তাৰপিছত গেছটো এক্সতা থাকে। কিবা আপোনাৰ। তাৰপিছত। আপোনাৰ অ আমাৰ ভাড়াও দিবা লাগিব তাত।
উম
যদি যদি তাত ছয়জন ছোৱালী থাকে ছয়জনৰ পৰা চাৰিজন চাৰি হাজাৰকে আহিলে কিমানে হ'ব আমাৰ
উ আকৌ আমাৰ যদি লোন লওঁ যদি ইনষ্টলমেন্ট দিব থাকিবই।
উম সেইটো কাৰণে মই কৈছো।
খানাতো দিলে। তেতিয়া থাকিব লাগিব।
আনিলে কাৰোবাক থাকিবাই লাগিব উপায় নাই আৰু।
আহ।
আতা আতছা।
উপায় নাই আৰু ন কি কৰিম। হেল্ল'
উম ধুনীয়াকে চলাব।
আহ মানে খানাটো যদি দিয়াৰ উম যায় ভাল হ'ব আমাৰ কাৰণে। খানাত ইমান পইচা নাযায়ে এ আমি তাত থাকিছো ন পিজিত খানাত ইমান পইচা নাযায় যে। ত আপোনাৰ যদি এক বস্তা চাউল নি লয়। ভালচাই আ ম। কাৰণে আৰু আপোনাৰ হেৰি লব কি কয় দালিতো থ থাকিবই মাংসৰ আহ সপ্তাহত মানে এনেকুৱা মিলোৱা থাকে। সপ্তাহত এদিন মাংস। ছ এদিন মাছ। তাৰ পিছত এনেকুৱা মিলি থাকে। কেইদিন বেছ। তাকে। এনেকোৱা মিলাই থাকে তই ইমান খৰচা নাযায় তাত।
আৰু মানে খানাটো পুৰা চফা তফাকে দিব লাগে ন।
হম।
মানে খানাটো পুৰা মানে একদম, মানে চফাকে বনাব লাগে বস্তু।
অ হাইজেনিক টো থাকবই লাগিব ন বস্তুতো, সিহঁতৰ যদি কিচেনত যাই কেনে চব বস্তু দেখুৱা পাৰে যে কেনেকে বনাই কেনেকে কি এনে হাইজেনিক থাকব লাগিব তো লেতেৰা হয় কেনে আমাৰ কিলাপত অ। তই যিমান চাফাক কে থাক কিলে আমাৰো ভাল।
হ।
উম।
তেনেকে কৰিম নেকি।
অ সেইটো মোৰ মই ভাবি আছো যদি এনেকোৱা দিয়া এজনৰ পৰা যদি ছয় হাজাৰকে পায় ন ভালে খাওঁ আম খান, হা খানাত যদি ধৰি লওক আপুনি। হা।
খানা দিলে কিন্তু নিজে থাকিব লাগিব হেই এই বেলেগ এনে কেয়াৰ টেকাৰ দি লাভ নহব।
এ দৰকাৰ নাই ধৰক যে ম আমি থাকি লওঁ তাত তে আমাতো এনেও ভাড়া ৰুমতে থাকি আছো। থাক দৰকাৰ হলে থাকি লম কোনো প্ৰব্লেম নাই কিন্তু আপোনাৰ যদি এটা বিজনেছ যদি কৰি কৰিব মন কৰিছে যদি ভাল তাকে কৰবা লাগব।
এইটো ইমান মানে। লেং ফেংকে কৰি লাভ নাই হয় নাই।
সিটো মই ভাবিছো যদি কৰি আছো ভালকে কৰো। আৰু নকৰিলে নাই, কাৰণ আপোনাৰ যদি তাতে এনেও আমি ভাড়া দি থাকিয়ে আছো তাত যদি থাকো ধৰক আমাৰ তাত হেল্পো হ'ব চাব পাৰিম বস্তুবিলাক। কেনেকোৱা কেনেক কি হৈ আছে। উম।
সেইটো সেইটো ভাল লাগিব কাম কৰিলে, জানা?
এইটো সঁচাকে ভাল লাগিব, আপোনাৰ কাৰণ আমাৰ জবৰ জেগাত জব থাকিলে গোটেই দিনটো কাম চাম কৰিলো ত আৰামত মানে পি জি চলি থাকিলে।